হেল্ল' হয় শুনি আছো কোৱা
আহ কি কৰি আছা?
কি কৰিম আৰু এ ভাত ভাত পানী খাই পিনি এতিয়া শুবলৈ ওলাইছে আৰু কোৱা তুমি
অ আছো ৰবা মইও আছো ভাতে খালো ৰবা এতিয়া
আচ্ছা ভাত খলা
উম হুম
দিয়া পিছে কেনেকোৱা আজি কি বনাইছিল
আজি তোমাৰ ভাত দালি আৰু আলু পিটিকা বনাইছিল
অ আচ্ছা আমাৰো অ আমাৰো তেনেকুৱাই প্ৰায় ইমান এটা আহ ইমান এটা মানে উম উ মানে পাতল খানাই আছিল আৰু ক'ব গলে ইমান ইমান ইমান এটা গধীৰ খানা নাছিল পাতলে আছিল মানে দালি ভেন্দি ভাজি তাৰ পিছত উম গাজৰ বিলাহী আৰু তোমাৰ তিয়হৰ চাটনি বনাইছিল
হম হম হম
সনেকে আৰু আৰু এফালে এ কণী অ কণীটো ভাজিছে আৰু
আহ ভালে আছে দেখোন তোমাৰ খানাটো
সেইটোৱে আৰু তেনেকে খালো আৰু ৰাতিৰ ৰাতিৰ আহাৰ তো সদায় অলপ মানে এ তোমাৰ উ নম্ৰ ভাৱে খাব লাগে
উম বুজিছো বুজিছো
অ সেইটোৱে বাকী কোৱা
কি আছো আৰু কৰ'বাত গৰি গৰিলা না ফুলিব ফুৰিব চলিব
অ ফুৰিব বাৰু যোৱা নাই তেনেকে এতিয়া অ বাট হ'ল আৰু গৈছিলো অ তোমাৰ দুই তিনিমাহ মান আগতে গৈছিলে আৰু দাৰ্জিলিং গৈছিল ছিলো লগৰবোৰৰ লগত।
হয় নেকি কেনেকুৱা কি লাগিল তাতে যাই।
অ দাৰ্জিলিঙত যাই কিনে ভালে লাগিল, ধুনীয়া মানে পৰিৱেশ ধুনীয়া দাৰ্জিলিঙৰ তুমি ম অ একদম মনোমোহা দৃশ্য চাৰেিও চাৰেিও পাশে তোমাৰ একদম প্ৰাকৃতিক সুন্দ সৌন্দৰ্য তোমাৰ এই যাই কিনে তোমাৰ ভাল লাগি যাব মানে মনটো উগুল ঢুগুল যেন লাগি য আৰু তাত অ তাত গলে তুমি পুৰা আহিবৰে মন মন নাযায় তেনেকুৱা টাইপ
অ তাতে বোলে তাতে বোলে ব- তৰো ঠাণ্ডা থাকে বোলে
অ বতৰটো মানে যাতে পুতুককে চেঞ্জ হৈ যায় মানে একদম তুমি অ তুমি কবই নোৱাৰিবা মানে এনেকে চেঞ্জ তোমাৰ চকুৰ আগতে মানে বতৰত তো মানে চেঞ্জ হৈ যাব এই মাত্ৰ যদি বৰষুণ দিব এই মাত্ৰ ৰ'দ দিব এইমাত্ৰ যদি কুঁৱলী দিব এইমাত্ৰ তোমাৰ গোটেই মানে আকাশ ন যেন তোমাৰ কাষত আহি পাই তেনেকুৱা তোমাৰ অনুভৱ হ'ব
আচ্ছা তাৰ মানে প্ৰকৃতিটো বহুত ভাল মানে হয় ন
জম পুৰা প্ৰকৃতি সৌন্দৰ্য পুৰা অনুভ পৰি আছে আৰু তাত মানুহ মানুহবোৰো তাৰমানানে বহুত ভাল আৰু গম পাইছানে সকলোকে মানে অ সকলোৰে লগত মানে একদম ভালকে কথা বতৰা পাতে মানে একদম মানে ভাল মানুহবোৰ একদম সহজ সৰল মানুহ তাতে মানে বেছি ন হয়। সিহতে মানে দিনটো পৰিশ্ৰম কৰিব আৰু ৰাতি মানে অলপ সোনকালে আহাৰ বোৰ গ গ্ৰণ কৰি মানে শুই যায় আৰু। মানে নিজৰ কামৰ ব্যস্ততাৰ মাজত মানে সিহঁতে প্ৰকৃতিৰ মাজতো চলি থাকে আৰু।
আহ বহুত ভালেই মানে জোগাতটো।
বহুত ভাল বহুত ভাল বাপৰে তুমি একদম মই কৈছো তুমি এবাৰ পাৰিলে এবাৰ যাই আহিবা দাৰ্জিলিং।
হয়- হয় নিশ্চয় যাম মই মই নিশ্চয় যাম একবাৰ
আমাৰ- আমাৰ মানে উত্তৰ পূব ভাৰতৰ বহুত ধুনীয়া জেগা বহুত বহুত ধুনীয়া জেগা।
ন ভালে লাগিল বাৰু তুমি গ'লা তাতে
অ ভাল লাগিল অ নাই তোমাক সুবিধা নাপালো নহলে তোমাক তোমাকো সুধ ধিলো হয় যোৱাৰ কথা। আহ বাট কিন্তু তেনেকুৱাকে মই সুবিধাটো বিচাৰি নাপালো আৰু মানে মোৰ লগৰ বেলেগ লগ বেলেগ লগৰ বোৰৰ লগত ব'লো ন কলে গ'লে তোমাক তোমাক কেতিয়াবা লৈ যাম আৰু বা তুমিও তুমিও যাব পাৰিবা। উ বাকী তোমাৰ কোৱা তুমি কৰ'বাত গ গলা নে নাই তুমি
ন মইয়ো গ'লো বাৰু তোমাৰ আহ নাগ কাটি হিলচ তুমি চিনি পোৱাই চাগে আমাৰ বগাই গাঁওতে আছে অসমতে আহ তাতে আহ বগাইগাঁওত আছে তোমাৰ আমাৰ অসম অসমতে পৰে এইটো উম তাতে গিলো আৰু মানে অ
মই বাৰু শুনিছোঁ, শুনিছোঁ বাৰু মই কিন্তু মই তেনে যাই পোৱা নাই আৰু, মই খুজি আছো যাবলৈ মই মানে চেষ্টা এটা কৰি আছোঁ, কিন্তু মানে মোৰ সময় আৰু সুবিধা মিলা মিলা নাই তেনেকুৱাকে।
না' তুমি যাবা একবাৰ হ'লেও যাবা, কিন্তু মানে পাহাৰৰ ওপৰত উঠিব লাগে গম পাইছা?
অ অ অ অ মানে পাহাৰ বহুত, ভালেখিনি মানে তোমাৰ আহ বহুত, খিনি মানে কিমান মান অ তোমাৰ পাহাৰ বগাব লাগে ন?
অ পাহাৰটো বগাব লাগে গম পাইছা? অহ মানে তোমাৰ যাওঁতে তোমাৰ এ ঘন্টা মান লাগে আৰু ওপৰত উঠিবলৈ, মানে ভালেখিনি তোমাৰ ব্যায়াম হৈ যায় গম পাইছা।
অ' ওঠা নে
হয় কিন্তু, তুমি যদি একদম ওপৰত যদি তুমি পাই যোৱা
শাৰীৰিক ব্যয়ামৰ কাৰণে ধুনীয়া মানে একদম, অ'
আৰু যদি তুমি ওপৰ হ হ হ
শাৰীৰিক পৰিশ্ৰমৰ কাৰণে ধুনীয়া জেগা মানে আৰু, উম' উম' আৰু প্ৰ প্ৰকৃতি- প্ৰকৃতি কেনেকুৱা তাত প্ৰকৃ প্ৰাকৃতিক সৌন্দৰ্যবোৰ?
এনে বহুত ভাল বহুত ভাল, তুমি যদি একদম ওপৰত একদম গুচি যোৱা পাহাৰৰ একদম ওপৰত, তাৰ পৰা তুমি বহুত ভাল এটা এটা একদম দৃশ্য দেখা পাবা, মানে দুুনীয়াৰ বহুত- বহুত পাহাৰ দেখা পাবা আৰু গছ-গছনিও আছে বহুত, মানে মানে ভাল এটা একদম দৃশ্য তুমি দেখা পাবা। তে বঙাই গাওঁ তুমি চাব পাৰিবা আৰু গম পাইছ?
হয়, হয়, হয়, হয়, হয়, হয়, হয় পাৰিলে নিশ্চয় নিশ্চয় যাব চেষ্টা কৰিম বাৰু, বাৰু মোৰো ইচ ইচ ইচ্ছা আছে বাৰু মোৰো যোৱাৰ কিন্তু তেনেকে মই সময় আৰু সুবিধাটো মিলাব পৰা নাই, মানে নিমিলে ন এতিয়া কৰ্ম ব্যস্ততাৰ মাজত আহ সোমাই থাকোঁ আৰু, কেতিয়াবা মানে আহ তেনেকুৱাকে এ ছুটিও নাপাওঁ। গম পাইছা নে এতিয়া যিমান যিমান যি হ'লেও, এতিয়া তুমিও বাৰু পঢ়ি আছা মইও পঢ়ি আছো মিলাব অলপ টান হৈ যায়। অলপ আহ'
আমাৰ টাইম বোৰ মিলাবলৈ অলপমান দিগদাৰ হৈ যায়, সেইকাৰণে আমি ক'ৰবাত ফুৰিবলৈ ওলাব নোৱাৰোও।
উম' উম' বাকী বাকী তোমাৰ আহ কেনেকে কেনেকে ক কৰ পৰা কেনেকে যাব লাগে মানে, কোকৰাঝাৰৰ পৰা কেনেকে
মানে তোমাৰ কোকৰাঝাৰৰ পৰা বেছি দূৰ নহয়, তুমি যদি গাড়ী লোৱা মানে তোমাৰ ৰেল ইয়াত যাত্ৰা কৰিব পাৰা, ৰেল যাত্ৰাও কৰিব পাৰা নহ'লে তুমি এনে ডাইৰেক্ট তুমি গাড়ীতো যাব পাৰা।
হয় হয় হয় হয় হয় বুজিছোঁ।
তাৰ পৰা যাই কিনে তুমি জাষ্ট বঙাইগাঁওত নামি বলে তোমাৰ তাতে অ তোমাৰ ড্ৰাইভাৰটো সুধি লবা, তোমাৰ নাইতকাতি হিলচ বুলি যাবা আছে ঠিক আছে।
হয় হয় মানে গাড়ী, গাড়ী চালক এজন যদি আমি যদি ভালকে এ লৈ ল'ব পাৰে ন, তেতিয়া হ'লে কথা নাই মানে?
কথা নাই কথা নাই, তুমি ডাইৰেক্ট গুচি যাব পাৰিবা তাতে তোমাক একদম পাহাৰৰ তলত ৰখাই দিব আৰু তোমাৰ আহ এন্ট্ৰি ফিজো লয় পঞ্চাছ টকা মান লয় আৰু গম পাইছা
অ আচ্ছা-আচ্ছা
তাৰ পৰা তুমি আৰু বঢ়িয়াকে ওপৰত যাব পাৰিবা কিন্তু ওপৰত গলে তোমাৰ বস্তুবোৰৰ দামটো মানে তাতে বহুত বাঢ়ি যায় গম পাইছা।
অ সেইটো হ'বই ন ইমান পাহাৰৰ পাহাৰৰ ওপৰত যদি এখন দোকান দোকানো দিয়া থাকে ন সৰু দোকান এখন দিলেও তলৰ পৰা বস্তু। বস্তুবোৰ ওপৰৰ পৰা তললৈ ক্ৰয় কৰোঁতে মানে বহুতখিনি মানে কষ্ট হয় ন বহুত। বহুতখিনি পৰিশ্ৰম কৰিব লগা হয়। সেই কাৰণে সিহঁতে মানে উপায় নাই সেইটো আমিও বেয়া পাই লাভ নাই তাতে সিহঁতৰ উপায় উপায় নাই সেইটো বুজিব লাগিব আমিও অকণমান পৰি অকণমান আহ মানু মানে অ অলপমান পইচাটো অলপ বেছি হ'বই আৰু উপায় পৰিমাণটো অলপমান বেছি হ'ব
হয় কাৰণ মানে সিহঁতেও অলপ কষ্ট কৰিয়েই বস্তু বস্তুবোৰ ওপৰত লৈ গৈছে আমাৰ কাৰণে হয় নে নহয়।
অ সেইটোৱেই।
সেইটোৱেই আমাক বুজিব লাগিব ন ভালে আৰু পানী বটল-চটল দি দিয়ে চিপছ চিপছ দিয়ে তাতে আৰু কিবা খোৱা লোৱা বস্তুও দিয়ে আহ পোৱা যায় পোৱা যায় আৰু গম পাইছা। তাতে আছে মানে ধুনীয়াকে তোমাৰ বহা-চহাও বঢ়িয়া একদম। তুমি ভালকে বহি কিনে দৃষ্টিটো মন কৰিব পাৰিবা।
অ গম পাইছোঁ। মোৰ চ আৰু মানে পুৰা ভাল লগা দৃশ্য।
অ এক একদম বহুত ভাল বহুত ভাল বহুত ভাল।
উম গম পাইছো গম পাইছো পিছে মই কথা এটা ভাবিছো হেল্ল' অ মানে আমি এইবাৰ আমি এলে-আমি এইবাৰ মানে এটা ভ্ৰমণ-ভ্ৰমণ যাত্ৰা এটা কৰিম বুলি ভাবি আছোঁ তোমাকো সুধি দিও বাৰু আ আমি মানে এই অসমৰে হয় ডিমা হাৰাও বুলি এখন মানে ৰাজ্য এখন আছে তাৰে এই এটা মানে ধুনীয়া ধুনীয়া জাগা-জেগা এ এটা আছে মানে তোমাৰ আহ তুমজাং পিক বুলি কয় সেইডোখৰ জেগাক সেইটো মানে একেই-একেই মানে আহ তোমাৰ বহুত ধুনীয়া মানে তুমি তুমি পাহাৰ বগাব লাগে তাত যাই কিনে তুমি মানে টেন্ট লগাই কিনে থাকি থাকিব পাৰিবা লগবোৰৰ লগত গম পাইছা নে নাই মানে এটা প্ৰকৃতিক সৌন্দৰ্যৰ মাজত মানে অকনমান টাইম অতিবাহিত কৰিব পাৰিবা সময় অকনমান দিব পাৰিবা নিজকে সেইটো ভাবিছো মানে তোমাকো কৈ থলো কথাটো যদি পাৰা তেতিয়াহ'লে ওলাবা আমাৰ লগত।
নাই-নাই একদম ওলাম দিয়া তুমি একবাৰ জনাই দিবা ধুনীয়াকে মোক
অ ঠিকে আছে বাৰু মই তোমাক মই অম চেষ্টা কৰিম যোৱাৰ বাবে কিন্তু আৰু যদি আৰু অ সময় সুবিধাৰ লগতো কথা দিয়াচোন যদি চব গোটেইখিনি মিলিবও লাগিব ভাল ভালদৰে উম যদি গো গোটেইখিনি মিলে ন যদি এ যদি যোৱা হয় আমাৰ ভ্ৰমণ-ভ্ৰমণ যাত্ৰাটোত যদি আমাৰ যোৱা হয় তেতিয়া হলে মই তোমাক একদম আহ কমেই আৰু আৰু তুমি তেতিয়া যদি তোমাৰো মিলিব লাগিব যদি তুমি পাৰা তেতিয়াহলে যাবা যাব পাৰি বা আৰু আমাৰ লগত মই তোমাক অকনমান আগতীয়াকে জনাই থৈ দিলো কথাটো
নাই নাই একদম তুমি ভাল কৰিলা আৰু জনাই দিলা তুমি যদি
অ সেইটো তোমাৰো সুবিধা হৈছে এতিয়া
উম হুম সেইটোয়ে সেইটোয়ে
আগতীয়াকৈ অকনমান তুমি প্ৰস্তুতি কৰিব পাৰিবা
অ এতিয়া মানে টাইমটোও মই মিলাই ল'ম আৰু ধুনীয়াকে সময়টোও মিলাই লম
সময়টো মিলাই ল'ব পাৰিবা আৰু
উম হুম
সেইটোৱে সেইটোয়ে বাকী এ এতিয়া কি শুবা নেকি এতিয়া
সোমায়েই অলপ ঠিক আছে
অ শুব শুবৰ হৈছে কিমান কিমান মান সময় কিমান মান সময়ত এনে তুমি আহ এ হো শুবলৈ যোৱা
শুবলৈ মানে মোৰ বাৰটা মান বাজিয়ে যায় আৰু গম পাইছা
অ এই একেই দিয়া আৰু কি কবা আৰু উপায় নাই আমিবোৰ আমিবোৰ এতিয়া হোষ্টেলত থকা ল'ৰা ইমান সোনকালে হাপ আমাৰ এনেও টোপনি নাহে ইমান সোনকাল অকনমান অ অকনমান সময় লাগে কিন্তু টুপনি
উম উম বাকী তাকেই তাকেই সেইটোয়ে গ গৰমটো বহুত
এ গৰমটোৰ কাৰণে টোপনি এনেও নাহে ইমান সোনকালে
দিয়া বাৰু ঠিকে আছে উম ইয়ে শুভ ৰাত্ৰি হোৱা কি